হেল্ল' অ অ শুনিছো
কি কৰি আছ
এ একো নাই কৰা এনেই আছো কিবা অলপ কাম অলপ লাগিলো কাম আছিলে অলপ সেবোকত লাগি মেলি এতিয়া আছো আৰু এনেই আছো
ঠিকেই আছে ভাত খালি মই তোৰ এনেই আছো এতিয়া ভাতকেইটা খালো অ ভাতকেইটা খালো খাই পেলাই এ এনেই বহি আছো
অ অ
উম
এ মই এনেই আৰু কি কৰিবি এতিয়া অ আজি ৰ'দতটো বেছি আছিলে তাৰ পিছত এতিয়া আকৌ অকমান বৰষুণো দিছে মানে এ কম কমকে দি দিছে আৰু মানে এতিয়া
সেইফালে গাঁৱতে থকাই ভাল অ' ইয়াত মানে এতিয়া ৰদো ওলোৱা নাই ব বৰষুণো নাই ৰ'দো যিদিনা ওলাব একদম পুৰা মাথা চাথা টিংটিঙাই যাব বৰষুণো দিলে হেৰি উম পুৰা।
সেইটোৱে সেইকাৰণে। ভাত খোৱাই নাই ভাত সেই ৰাতিপুৱা খুৱাই এতিয়া ভাত বনোৱাই নাই মানে বনাবহে লাগিব।
ময়ো ৰাতিপুৱা ভাত এতিয়া খাইছোহে। উম ৰাতিপুৱাাতো এতিয়া খাইছো হয়। মানে কি হ'ল তোৰ আমাৰ আগতে কাষৰ ৰুমত। ৰ- ৰ কৈ আছো আমাৰ আগত কাষৰ ৰুমত লৰা দুটা আছিলে তাপা তাৰ লগৰ দুটা। দুটা আহি মেলি থাকে মানে। সিহঁতি আহিলে এডমিশন লবলৈ। তাপা এডমিশন। লৈ পেলাই সিহঁতে মানে হেৰি আজি হেৰি আছে এখনন স্পৰ্ট এডমিশন। সিহঁতে এডমিশ্যন ল'বলৈ মানে পোৱাহি নাই লিষ্ট। এতিয়া আহি পেলাই খাব বুলি লগতে বনাওঁ। মানে বনাম বুলি ভাবোতে দেৰি হৈ গ'ল।
উ,
তা পা মোৰ ৰুমেটটো গ'ল তাৰ আজি। প্ৰজেক্ট প্ৰেজেন্টেশচন আছে। সতে কলেজৰ পৰা অহাই নাই গোটেই কেইটা আহিল লগত।
অ' সিহঁত তাতে আছে কলেজতে আছে
উ দালি বনালো দালিতে চিক। এ দিলোঁ তাৰপৰা দিম। আমগে।
অ' তহঁতৰ কি এডমিশ্যন আদায় হোৱাই নাই নেকি এতিয়ালৈকে।
এডমিচন মানে বাকী। এইখিনি হ'ল এতিয়া সকত এডমিশন হৈ আছে আজি আজি শেষ হ'ব আৰু
অ' মই এনেই আদায় হৈছে আৰু লাহে লাহে কলেজ বুকৰ।
হ' তাৰপা হেৰি নহয়। তই, হায়াৰ ষ্টাডিজ কৰ কথা কি ভাবিছানে নে নাই ভবা?
তেনেকে এতিয়ালৈকে একো ভবাই নাই। ভাবিব লাগিব কি কৰো।
উম ভাবি চাবি এতিয়া।
দুধুৰ মধুৰ মানে, মই এতিয়া এইফালে মানে ডিচাইড কৰিব পৰা নাই মই এতিয়াও' মানে উলিয়াবগে প নাই কোন ফালে কৰিম কি কৰিম এতিয়ালৈকে ভাবি উলিয়াব পৰা নাই আৰু।
অ, এতিয়া হায়। স কাৰণ ভ হ'ব নতুন এডুক্যন পলিচিৰ মতেতো বহুত কিবা কিবি সুবিধা ওলাই আছে কিবা পাৰ্টিকুলাৰ। ক'ৰ্চতো হেৰি কৰিব পাৰা মানে, স্কীলত স্কীল ।
অ, সেই শিক্ষা এতিটা নতুন নীতিটো।
অঁ। পঢ়া শুনাবোৰ মানে এতিয়া হয়। এফালৰ চাব গলে ভাল কৰি আছে এফালৰ পৰা চাব গলে বেয়া কৰি গৈ আছে মানে। স্কুলবিলাক বন্ধ গৈ স্কুল বন্ধ। হ হ হ।
দুইটাই হৈ গৈ আছে, এটা কথাও ক'ব নোৱাৰো মানে।
এতিয়া নতুন এতিয়া নতুন। নতুন এডুকেশ্যন পলিচি মতে চব এতিয়া মানে কম্পালচৰি কৰিছে ইটো পঢ়িব লাগিব, সিটো পঢ়িব লাগিব পাৰ্টিকুলাৰ ছাবজেক্ট । বুলি কথা নাই। স্কিল বেজড চাক্ট ত ল'বই লাগিব ইটো সিটো।
অ, সেইটোৱে।
এতিয়া তেনেকৈ পঢ়াবলৈ এতিয়া মাষ্টৰ দিয়া নাই। তাৰপিছত এইেইখন স্কুলবিলাক। বন্ধ হৈ হৈ গৈ আছে দৰমহা দিয়া নাই।
এ, এইবোৰ বহুত কিবা কিবি আৰু তই এইবোৰ। বনোৱা
উম। মানে বন্তু বস্তু। ত' কিফালে গটি গৈ আছে একো ধৰিবই নোৱাৰি'
অঁ সেইটোৱেই। এতিয়া একো কব নোৱাৰো পাললে হৈছে নে বেয়াল আছে নেতি আছে
সেইটোয়ে
তাকে সেৰি আজি গোটেইসোপা লগ হৈছিলো আমাৰ এইখিনি আৰু মানে বেছি নাই আমি সাৰে আঠটামান লগ পালো আম কাটিলো আকৌ বহুত দিন হ'ল এনেকে আম খোৱা নাই
বতৰ ফল বতৰত খাব লাগে
অ সেইটোয়ে সেইটোয়ে সেইকাৰণে গোটেই বা লগ হ'লোঁ আজি আম অলপ খালো তোৰ এনেকে তাততো তো কিনিব লগা হৈছে চাগে যদি খাব লগা হয়ও
সেইটোয়ে ইয়াত আকৌ আমনো এতিয়া ক'ত পাবি কিনিবই লাগিব আৰু হেৰি হয় কিনা বস্তু বো নো কি খাবি সাৰ দিয়াই আৰু এতিয়া সেইকেইটা দৰৱ দি পকোৱা কোৱাইহে আমাৰো এতিয়া ঘৰত লাগিলেটো বেলেগ কথা গছতে পৰিলে পাৰিলোঁ তাৰ পৰা আনি পেলাই দুদিন থই দিলে পকি যাব বা গছতে পকাটো খাই যিটো টেষ্ট লাগে এতিয়া দৰৱ দি পকোৱাটো খাই সেইটো টেষ্ট নালাগে ন
এই একেবাই নালাগে আকৌ সেইটো টেষ্ট আৰু এতিয়া কথাটো কি হ'ল মানে তই ইয়াত গাঁওত খাই থকা যে নিজে ঘৰৰ আম তাত সেইকাৰণে পৰা নাই ক
এতিয়া ৰুমত মই থাকোঁ আৰু লগৰ এটা থাকে যেনিবা বা অকলে থাকিলোঁ এতিয়া এই কেইটাৰ মাজৰ আমটো খায় আৰু একেলগে ছটা পাঁচটা বহি পেলাই খোৱাৰ মাজত যিটো সোৱাদ আমটো মানে হেৰি নহ'লেও খাই পেলাই যিটো টেষ্ট লাগে মানে এনেই কথা পাতি পাতি ইটো সিটো কথা অঁ ইটো সিটোৰ কথা ওলাই ওলাই গৈ থাকে যিটো টেষ্ট লাগে ।তেতিয়া সেইটো টেষ্ট ই ইয়াত এতিয়া বিচাৰি নাপাও ন।
নাপায় নাপায়। সেইটো যিমান কলেও এইটো সঁচা কথা। নাপাও মানে তই সেটো তেনেকে
উম সেইবোৰ এতিয়া গাঁৱৰ যিটো পৰিৱেশ সেইটো এতিয়া ইয়াত থাকিলে একো এটা নাপায়। আগতেই এতিয়া স্কুলৰলৈ গ'লোঁ স্কুললৈ যাওঁতে জেপত শিলিখা থাকিব, আমলখি থাকিব, কাপোৰত চেক ঘৰত আহি আকৌ গালি দিব কাপোৰ ধুব, এতিয়া সেইবোৰ ক'ত পাবি। নেপাঅ নহয় হয় নাই বাওঁ
সেইটোৱে সেইটোৱে এক্ষ
তাৰ পৰা কৰিছোঁ
উম আকৌ স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত চাবিচোন কাৰ বাৰীত কি আছে কি নাই গোটেইখিনি বস্তু চাই মেলি ইঘৰত সোমাই কিবা এটা খোৱা সিহঁত সোমাই কিবা এটা খোৱা, এই আকৌ ওপৰলৈ ফৰমুখিডাল। উম পুৰা একদম সেইটো কি আমেজ আছিলে সেইবিলাক দিন তাৰপৰা এটা মনত পৰেনে। গছলৈ ফৰ মুুঠি মাৰিবলৈ যে লৰ মাৰ যে মূৰত পৰিবহি বুলি।
সেইটোতো এটা বহুত ডাঙৰ কথা আমাৰ গাঁৱতো কেইবাজনো এনেকুৱা আছিলে পুখুৰীতে চিচা ভাঙি পেলাই থয় মানে। উপায় নাইকিয়া হৈ গৈছিলে আমি মানে অত্যাচাৰ কৰিলো।
হে সেইবিলাক অগৰি কৰিব নাপায় বহুত সেইবিলাকে এতিয়া সৰু ল'ৰা ছোৱালীয়ে। সেইটো বয়সতে ধেমালি কৰিব এতিয়া নামা বয়সত কোনে বাৰীত সোমাই কিবা থাকিবা খাবলৈ যাব যিটো খেলাৰ বয়স
এ সেইটোৱে আৰু এটা কথা মানে অ সেইটো বয়সত সেইটো এটা বেলেগ ধৰণৰ হেৰি থাকে সেইটো পাৰিলে আৰু মানে সেইটো
হম
এতিয়াতো মন নাযায় আৰু এতিয়া কত গৈ এনেকে খাবিগে এতিয়া কোনোবা এটা ওলালে কাৰোবাৰ ঘৰত যদি আছে দুটামান পাৰি মেলি খোৱা হয় আৰু
সেইটোৱে এতিয়া আকৌ মানুহ বিলাকে গছ বিলাক কাটি আদায় শেষেই কৰিছে ন? এতিয়া কাৰো ঘৰৰ একো ফল মূলৰ গছ এজোপা নাইকিয়া হ'ল, উম। চব যি-যি গছ আছে চব
নগৰতটো নাইকিয়াই হ'ল।
নাই ইয়াত একোৱেই নাই ধূলি বালি অকল তাৰগতে একোৱেই নাই।
অ সেইটোৱে। যে গাঁৱত অন্তত গছ এজোপা হলেও পাই থাকে, সেইজোপা হলেও এটা আমকে তিনি ঘৰে ভগাই খাব পাৰে। তাততো এতিয়া কোনে
হেতু হয়। তেতিয়া তোক লগত এনেকৈ কথা পাতোতে এটা মনত পৰিছে। আমাৰ ঘৰৰ ওচতে ভলীবল ফিল্ড এখন পাতিছিলোঁ। আমি গোটেইকেইটাই মিলি খেলোঁ। আঁতৰৰ পৰাও আহে দুই এটা। আমাৰ ঘৰৰ কঁঠালৈজোপোৱা আছে। পুখুৰীৰ কিনাৰতে আমাৰ ঘ আগ পালে। কঁঠাল পাৰি থৈছিলো কেইটামান, অহ কঠাল থৈছিলো কেইটামান পকিলে। কঁাল পকিলেতো গম পাৱৱ আৰু কিমান অতৰৰলৈকে গোন্ধাই। গোটেইকেইটাই গ গোটেইকেইটাই খেলি আহি কঁঠাল তিনিটা চাৰিটামান কঁঠাল আমি দুটা তিনিট মানুহে খাই খতম কৰি দিলোঁ নহয়।
আৰু গৰমত ইমান মানে কঠাল খাব লাগে কিন্তু বহুত বেছি খোৱাটো কিন্তু বেয়া আকৌ।
বেয়া, বেয়াটো হয় কিন্তু মানে লগ বৰকেইটাত থাকোঁতে মানে যিটো টেষ্ট লাগে খাই পেলাই, কিমান খাইছোঁতো সেইটো ধৰিব নোৱাৰি ন?
অ সেইটোয়ে খে তেতিয়া খাই দিয়া হয় সেইকাৰণে, কিন্তু এনে এটাই বহুত খোৱাটো মানে ভাল নহয়।
অকলে খাবলৈ গ'লেতো এতিয়া আমি সেইটো এটা কথাালৈ আধাও শেষ কৰিব নোৱাৰোঁ। বৰ-বৰ
সম্ভৱ। এইটো এটা, এটা কথা হলে আধা নালাগে ত চাৰিভাগৰ এভাগো নোৱাৰি।
কঁঠালৰ আকৌ চব বস্তুৱে খাই ভাল লাগে দেই। কঁঠালৰ মুচি হওক, কঁঠালৰ গুটিটো ভাজি হওক, পিটিকা হওক। বা, দালিত দিয়ে হওক।
সেইটোৱে সেইটোৱে ভাল লাগে বাৰু।
উম।
এইবাৰ আহিলে কবি, আম কেইটামানকে খাবলৈ আহিবি অলপ। থ
যাব লাগিব থৈ দিবি মই। একজাম, খতম হ'লে মই যাম। খামগে লগে ভাগে উম।
উম হম।
দে তেতিয়া উম উম হ'ব দে হ'ব হ'ব দে তেতিয়া উ।